হেল্ল'
হেল্ল'
হেল্ল' অ শুনা পাইছা নাই অঁ কি কৰি অ শুনিছো শুনিছো কি কৰিছা
এয়া তোমাৰ গছৰ তলতে বহি আছো ইমান গৰম
অঁ তাকে গৰম আমাৰ এইফালেও পৰিছে বাৰু দেই বহুত
উম তুমি কি কৰিছা
এ মই তোমাৰ এই কিতাপ এখন পঢ়ি আছিলোঁ
অ
অ তাৰ পা ভাত পানী খালা
উম ভাত পানী খালো বাৰু দেই
অ অ অ কিহে খালা এই মই খালোঁ খালোঁ বাৰু দেই এই দিনত খোৱা নাই মানে ৰাতিপুৱাই খালোঁ আৰু
অ অ
অঁ তাকে হেৰি নহয় তোমাৰ খবৰ খাতি কোৱাচোন
খবৰ খাতি আছো আৰু ভালেই তুমি বহুত দিন ফোন চনো কৰা নাই আজি ইমান দিনৰ মূৰত ফোন কৰিলা
অঁ অঁ তাকে এই মানে কি হ'ল মই অকণমান ব্যস্তও আছিলোঁ মানে সেইটো কাৰণে ফোন চোন কৰিব পৰা নাছিলো তোমাৰ আকৌ আজি মোৰ মানে মনত পৰিলে আৰু আজি আজৰি পাইছো আৰু তাকে কিতাপ এখনো পঢ়ি আছিলো তাপা তোমালে মনত পৰিলে আৰু বোলো তোমালৈকে ফোন এটা কৰোঁ আকৌ এই এতিয়া মই কিতাপ কিতাপ যে পঢ়ি আছোঁ
অ
কিতাপৰ ওপৰতো মানে মই অকণমান আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই
অ অ
এতিয়া মানে চাবলৈ গ'লে আমাৰ কিতাপৰতো গুৰুত্ব বহুত আছে গম পাইছা নাই
নিশ্চয় আছে
অ কিন্তু সেই হিচাপত কিন্তু আজিকালি মানুহে তোমাৰ কিতাপ পঢ়িবলৈ একদমেই মন নকৰে সেইটো অঁ এতিয়া তোমাৰ সেইটো কাৰণেতো মোৰ কথাবিলাক এতিয়া মানে ভাবিবলগীয়া কথা হৈ গৈছে গম পাইছা নাই
হয় হয়
এতিয়া আমাৰ তোমাৰ কিতাপখন আচলতে জ্ঞানৰ ভঁৰাল বুলি কওঁ হয় নহয়
হয় হয়
গতিকে তোমাৰ আমি যদি এখন কিতাপ পঢ়োঁ তেতিয়াহ'লে আমি সেই কিতাপৰ পাই কিমান জ্ঞান লাভ কৰিব পাৰোঁ হয় নহয়
হয় হয়
আৰু তোমাৰ এই মই তোমাৰ এখন কিতাপত পঢ়োঁতেনে সেই এষাৰি বাক্য পাইছিলোঁ গম পাইছা নাই
অ।
এখন কিতাপ তোমাৰ এজন বহুত মানে ভাল বন্ধুৰ সমান গম পাইছা নাই। এজন আৰু অ আৰু কিতাপে তোমাৰ এজন প্ৰকৃত বন্ধু বুলিও কয়। গম পাইছা নাই এতিয়া তুমি কিতাপৰ জৰিয়তে আমি নতুন বিষয় শিকিব পাৰোঁ হয় নহয়? আমি জ্ঞান বৃদ্ধি কৰিব পাৰোঁ আৰু তোমাৰ কিতাপ - পঢ়িলে কি হয় আমাৰ যি তোমাৰ চিন্তা চিন্তা কৰাৰ শক্তি সেয়াও বৃদ্ধি হয়। আমাৰ চি অঁ চিন্তাধাৰাবিলাক উন্নত হৈ পৰে আচলতে।
হয় হয়।
গতিকে সেই ক্ষেত্ৰত চাবলে গ'লে আমাৰ কিতাপে আমাৰ বহুত দিশৰ পৰা সহায় কৰে।
উম।
কিন্তু তোমাৰ আজিকালি কি হৈছে গম পাইছা নাই এতিয়াতো এতিয়া যে ডিজি- টেল যুগ যে হৈ পৰিছে এতিয়া ডিজিটেল যুগত কি হৈছে মানুহবিলাকে তোমাৰ কিতাপ পঢ়াৰ পৰিমাণটো খুব কমাই দিছে।
অ প্ৰায়ে নাই
অঁ এতিয়া তোমাৰ নপঢ়ে দেখিছা নাই।
উম।
এতিয়া মই আমাৰ আমাৰ ঘৰৰ ফালে দেখিছো দেই আমাৰ ঘৰতে তোমাৰ - আজিকালি কিতাপ নপঢ়ে, তোমাৰ এতিয়া আমাৰ ঘৰতে আছ- ছে মানে তোমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতে তোমাৰ কি কৰে কিতাপ নপঢ়ে, এতিয়া আমাৰ সেই আগৰ দিনত আমি যেতিয়া তোমাৰ সৰু আছিলোঁ মানে - এতিয়া আমাৰ সেই ককা আইতাহঁতৰ দিনত মানে, তেতিয়া কি হৈছিলে আমাক ককা আইতাহঁতে তোমাক সাধু সাধু শুনাইছিলে সাধু পঢ়িবলে দিছিলে আৰু আমি আমি সেই সময়ত কিন্তু সাধু পঢ়িছিলোঁ আৰু আমি সাধু শুনিছিলোঁ ৰা- তি হ'লে কি কয় কি হয় আমাৰ আইতাহঁতে সাধু শুনায় আৰু আমি যেতিয়া আজৰি সময় পাৰো সেই আজৰি সময়ত কি কৰিছিলো আমি - সাধুখিনি পঢ়িছিলোঁ। আৰু সাধু কিন্তু আমি সৰু সৰুকে নপঢ়ো কিন্তু আমি একদম - ডাঙৰ ডাঙৰকে পঢ়ো তেতিয়া কি হয় গম পাইছানে? এতিয়া আমাৰ যদি তোমাৰ পঢ়োতেনে কিবা যদি ভুলো হয় তেনেহ'লে ধৰি লোৱা মাহঁতেও শুদ্ধ কৰি দিয়ে উচ্চাৰণটো শুদ্ধ কৰি দিয়ে, তোমাৰ অ, যোনে মানে ভুল হোৱা যেন শুনিব সিয়ে আমাৰ সেই উচ্চাৰণবিলাক শুদ্ধ কৰি দিয়ে, ইয়াৰ ফলত কি হৈছিল ইয়াৰ ফলত কি হয়, আমাৰ ভাষাটো উন্নত হয় আমি তোমাৰ ভালকৈ ক'বলৈ শিকোঁ। আমি সদায় শুদ্ধটো পঢ়োঁ হয় নহয়, আমাৰ ভা- ষাটো ডেভলপ হয় ন, গতিকে আমি তোমাৰ অ অসমীয়া ভাষাবোৰ আমি কটকটীয়াকৈ পঢ়িব পৰা হওঁ, গতিকে এই ক্ষেত্ৰত চাবলে গ'লে আমাৰ কিতাপে আমাৰ যে তোমাৰ লাৰ্ণিং শক্তি বুজা শক্তি সেইবিলাকো আমাৰ বৃদ্ধি কৰে। সেইকাৰণে আমি কিতাপ চিতাপ পঢ়িব লাগে আৰু তোমাৰ আগৰ দিনৰ যি সাধু - কথা বিলাক আছিলে সেই সাধু বিলাকত চাবাচোন তোমাৰ তলত দেখিবা এটা নীতি শিক্ষা থাকে। আমি - অ আমি সাধুবিলাক অকল এণ্টাৰটেইনমেণ্টৰ কাৰণে নপঢ়োঁ নহয় গম পাইছা নাই
উম
আমি তাৰ পৰা প্ৰতিটো সাধুৰ পৰা এটা এটা আমি নীতি শিক্ষা পাওঁ কিন্তু গতিকে আমি সেই নীতি শিক্ষাটো ভালকৈ বুজিব লাগে আৰু সেইবিলাক আমি সাধুৰ পৰা আমি বহুত কথা জানিব পাৰো
হয় পাৰো পাৰো
গতিকে সেই ক্ষেত্ৰত আমি বাহিৰা কিতাপবিলাক পঢ়িব লাগে বাহিৰা কিতাপে আমাৰ জ্ঞানো জ্ঞানো বৃদ্ধি কৰে আৰু জ্ঞানৰ লগতে আমাৰ বুদ্ধিও বৃদ্ধি কৰে সেইকাৰণে আমি আমি আৰু আমি কি হয় কিতাপৰ পৰা বহুত নজনা কথা জানিবও পাৰোঁ সেইকাৰণে আমি কিতাপ কিতাপ বিলাক পঢ়িব লাগে কিন্তু আজিকালি কি হৈছে মানুহবিলাক সকলো ডিজিটেল হৈ পৰিছে মোবাইলৰ লগত অকল জড়িত হৈ থাকে
হয় হয়
তুমি কি ভাবা যে আমি সেই মোবাইলৰ লগত জড়িত হৈ থাকিব লাগে নে নে কিতাপ এতিয়া পঢ়াটো উচিত নে নে অনুচিত তুমি কি ভাবা এই বিষয়ে
হয় আচলতে কি হয় তুমি কৈছা যে বৰ্তমান সময়ত যিসমূহ ল'ৰা ছোৱালী তেওঁলোকে কি কৰে এই বাহিৰা যিসমূহ কিতাপ তেওঁলোক পাঠ্যক্ৰমৰ কিতাপসমূহ পঢ়িবই লাগিব সেইটো বাধ্যতামূলক কিন্তু তেওঁলোকে কি কৰে বাহিৰা কিতাপসমূহ পঢ়িবলৈ মন নকৰে মানে একেবাৰে নপঢ়ে আৰু আমি যদি আজি আজিৰ যুগত যদি তেওঁলোকক আমি এটা সাধু কথা শুনাবলৈ যাওঁ তেওঁলোকে কি হব আমাৰ ওপৰত হাঁহিব যে এইবিলাক আজিৰ যুগত কি কথা তুমি মানে কবলৈ আহিছা
হয় হয়
মানে তেনেকুৱা ক্ষেত্ৰত কি হয় আচলতে সেই ল'ৰা ছোৱালী বিলাকে বুজি নাপায় যে এই বাহিৰা কিতাপ সমূহ পঢ়িলে আমাৰ কিমান লাভ হ'ব পাৰে তেওঁলোকে এই কথাটো মানে বুজি নাপায় কাৰণ তেওঁলোকেতো আজিলৈকে কিতাপসমূহ পঢ়ি চোৱা নাই আচলতে তুমি কৈছা যে আজিকালি এ মানে আগতে আমি যেতিয়া সাধু কথা পঢ়িছিলো সেই সাধু কথাটোৰ তলত এটা নীতি শিক্ষা দিয়া থাকে যিবোৰ আমাৰ জীৱনৰ কাৰণে অত্যন্ত দৰকাৰী কাৰণ নীতি শিক্ষাটো মানুহৰ কাৰণে বহুত দৰকাৰী মানুহৰ যদি স্বভাৱ চৰিত্ৰ বা ব্যৱহাৰ আৰু যিটো মেইন হিচ হিস্তাচাৰ সেইটো যদি ভাল নহয় তেনেহলে তুমি জীৱনত কেতিয়াও কোনো মানুহৰ লগত তুমি মিলি থাকিব নোৱাৰা
মিলি থাকিব নোৱাৰা
আচলতে সেইটো এটা বহুত দৰকাৰী বস্তু এতিয়া কি হৈছে এই ল'ৰা ছোৱালী বিলাক এই সাধু নপঢ়ে তাৰপিছত নীতি শিক্ষা শিক্ষাটো সাধুৰ পৰা পায় আৰু লগতে কি হয় আমাৰ বেলেগকৈও নীতি শিক্ষাৰ কিতাপ পায় সেই কিতাপ সমূহো তেওঁলোকে নপঢ়ে তাৰপিছত কি হয় তেওঁলোকে সেইবিলাটো সেইবিলাকে আৰু আমাৰ ধৰা আমি যেতিয়া আমি সৰুতে আমি পঢ়িছিলো একেলগে থাকোতে তোমাৰ বিভিন্ন তেনেধৰণৰ যে ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ আত্মজীৱনী
অহ
সেই সেই কিতাপ সমূহো মানে তেওঁলোকে পঢ় নপঢ়ে আচলতে বাহিৰা কিতাপ একোৱে নপঢ়ে কিন্তু তাৰ পৰা আমাৰ বহুত লাভ হয়। এতিয়া এই ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ যি আত্মজীৱনী, আমি যদি সেই কিতাপসমূহ পঢ়ো তেতিয়াহ'লে আমি গম পাওঁ যে সেই যিজন ডাঙৰ ব্যক্তিক আজি আমি সন্মান কৰো সেই ব্যক্তিজনৰ জীৱনটো আচলতে কেনেদৰে আৰম্ভ হৈছিলে বা জীৱনটো কেনেদৰে চলিছিলে। তেওঁ জীৱনৰ বিভিন্ন মানে ধৰা দুৰ্ঘটনা কিবা কিবি তেনেকুৱা ধৰণৰ কথাবোৰ আমি গম পাওঁ। আমি আচলতে তেওঁলোকৰ পৰা সেই জ্ঞান সমূহ লাভ কৰি আমি তেওঁলোকৰ পৰা ইন্সপিৰিয়োচন ল'ব পাৰো যে আমি জীৱনত কেনেদৰে সফল হম। জীৱনটোত কেনেদৰে আৰম্ভ কৰিলে জীৱনটোত কি কি ঘটিলে সেই কথাসমূহ তেওঁলোকে লিখি ক্ষিতভাৱে আমাৰ মাজলৈ দি দিছে। আমি সেই কিতাপসমূহ পঢ়ি আমি বুজিব লাগে যে আমিও যদি এওঁলোকৰ দৰে কষ্ট কৰো তেনেহ'লে আমিও এদিন সফল হ'ম নিশ্চয় সফল হ'ম।
হয় হয় হয়।
তেনেকুৱা ধৰণৰ কথাবোৰ আচলতে এ জানিব লাগে। আমি বাহিৰা কথা জনাতো অত্যন্ত দৰকাৰী কাৰণ আজিৰ যুগত তুমি আজিৰ যুগত ভালদৰে চলিবলৈ হ'লে তুমি বাহিৰা কথা জানিবই লাগিব। আৰু সেই বাহিৰা কথা জনাৰ মানে এটা প্ৰধান কাৰণ হৈছে বাহিৰা কিতাপ। এতিয়া তুমি বাহিৰা কিতাপ নপঢ়িলে সেই কথা সমূহ নাজানা। এতিয়া আজি আজিকালি ল'ৰা ছোৱালীয়ে কি কৰে এই ইউটিউবত তাৰ পৰা এইবিলাক চচিয়েল মিডিয়াত চাই চাইহে ইনসপিৰেশচন ল'বলৈ যায়। যাৰ ফলত কি হয় চ'চিয়েল মিডিয়াততো বিভিন্ন ঠগ বাজি ভিডিঅ'ও পায়। সেই ঠগ বাজিত তেওঁলোকে কি হয় মানে ভুল যায়। যাৰ ফলত কি হয় তেওঁলোকে কাম কৰিবলৈ চেষ্টা কৰে কিন্তু এবাৰ বিফল হোৱাৰ পিছত সেই মানে সেইটো কাম বাদ দিয়ে নকৰো বুলি এৰি দিয়ে। কিন্তু সেই বাহিৰা কিতাপসমূহ যদি পঢ়ে তেনে হ'লে তাৰ পৰা তেওঁলোকৰ আত্ম মনোবলটো বাঢ়িব। আচলতে যিসমূহ ডাঙৰ ডাঙৰ ব্যক্তি সকলৰ কিতাপ সেই কিতাপ সমূহ পঢ়িলে গম পাব যে সেই ডাঙৰ ব্যক্তিসকলৰ জীৱনত কিমান বাৰ বিফল হৈছে তাৰ পিছতহে সফল হ'ব পাৰিছে। সেই কথা সমূহ তেওঁলো কে যেতিয়া গুৰুত্বপূৰ্ণ ভাৱে অধ্যয়ন কৰিব তেতিয়া জীৱনত নিশ্চয় সফল হ'ব। তেওঁলোক সফল হোৱাটো মানে একদম, হয়।
নিশ্চিত, নিশ্চিত।
হয় হয় হয়। গতিকে তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছা, গম পাইছা নাই। এতিয়া তুমি, তুমি কৈছা যে আমি মহৎ লোকৰ গ্ৰন্থবিলাক যিসমূহ লিখি থৈ গৈছে। লোকসকলে যিসমূহ আত্মজীৱনী লিখি থৈ গৈছে তেওঁলোকে নিজৰ জীৱনটো কেনেকৈ সংগ্ৰাম কৰি কটাইছিল তেওঁলোকে কেনেকৈ জীৱনত সফলতা অৰ্জন কৰিছিল তাত একেবাৰে জিও পৰা তোমাৰ একেবাৰে মহান ব্যক্তি হোৱালৈকে যিমান খিনি বস্তু আছে সকলো লিখি থৈ গৈছে। হয় নহয়?
হয় হয়।
গতিকে আমি তাৰ পৰা জানিবলগীয়া বুজিবলগীয়া বহুত কথা আছে। হয় নহয়, গতিকে তুমি এটা বহুত বহুত ভাল কথা কথা কৈছা ভাল লাগিছে তোমাৰ কথাখিনি শুনি গতিকে আমি সেইকাৰণে কিতাপ চিতাপবিলাক পঢ়িব লাগে আৰু আৰু এটা কথা কি গমাইছে নাই এতিয়া তোমাৰ এতিয়া যেতিয়া ডিজিটেল যুগ হৈছে ইয়াত ডিজিটেল জি যুগত তোমাৰ ফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰটো বৃদ্ধি পাইছে যদিও কিন্তু এতিয়াও সেই কিতাপৰ গুৰুত্বটো কিন্তু একেই আছে কিন্তু গম পাইছা নাই এতিয়া তোমাৰ মানুহবিলাকে তোমাৰ কিছুমান মানুহে তোমাৰ গুৰুত্বটো কম দিব পাৰে কিন্তু হ'লেও তোমাৰ কিতাপ নপঢ়িব পাৰে কিন্তু হ'লেও তোমাৰ কিতাপৰ কিন্তু গুৰুত্ব এতিয়াও একেই আছে
একেই আছে একে আছে হয়
গতিকে কিতাপৰ মোৰ মতে তোমাৰ কিতাপৰ ভেলুটো কেতিয়াও কমি নাযাব চাগে যিমান যি আহিলেও কিতাপৰ ভেলুটো কেতিয়াও নকমিব চাগে। আৰু এটা কি আৰু এটা কি কথা গ'ম পাইছা নাই কিতাপে মানুহক সৎ পথলৈ লৈ আহে গম পাইছা নাই তুমাৰ এতিয়া বহুত মানুহ তুমাৰ অ, এতিয়া তোমাৰ বহুত মানুহ কি হয় তোমাৰ বেয়া পথত থাকে, তোমাৰ ধৰি লোৱা বহুত বেয়া কাম থাকে এতিয়া নকওঁ সেইখিনি। এতিয়া তোমাৰ এই মানুহ বিলাকক কিতাপে কি কৰে সৎ পথত পথললৈ ঘূৰাই আনে আৰু তোমাৰ কিতাপে কি কৰে তোমাৰ মানুহক দায়িত্বশীল নাগৰিক হবলৈ শিকায় গম পাইছা
হয়, হয়, হয়।
আৰু ই তোমাৰ কি হয় অ, জ্ঞান বৃদ্ধি কৰাৰ লগতে কি হয় মানুহৰ যি শিষ্টাচাৰ,
উম।
খ্ৰীষ্টাচাৰটোও তোমাৰ ভাল কৰি ৰখাত সহায় কৰে, তোমাৰ খিষ্টাৰ খ্ৰীষ্টাচাৰটো ভাল কৰে মানে।
হয়, হয়।
গতিকে তোমাৰ আকৌ সমাজৰ পৰি প্ৰতি যি দায়িত্ববোধ, সেইটো বৃদ্ধি কৰে গতিকে আমি মোৰ মতে দেই, মোৰ মতে আমি প্ৰতিদিনে সেইটো কাৰণে কিছু সময় হ'লেও কিতাপ পঢ়াটো প্ৰয়োজনীয় বুলি মই ভাবোঁ আৰু তোমাৰ সেইটো তাৰ যদি আমি প্ৰতিদিনে কিতাপ, কমকৈ হ'লেও যদি আমি কিতাপ পঢ়াৰ অভ্যাসটো কৰোঁ তেনেহ'লে আমাৰ আমি নিশ্চয় এদিন জীৱনত আগবাঢ়ি যাম নহয় জানো?
উম, যাম যাম হয়।
সেইখিনিয়ে আৰু আমি এতিয়া সকলোৱে তোমাৰ কিতাপ পঢ়িব লাগে হয় নে নহয়?
উম।
আৰু যিহেতু মই কৈছোঁএ কিতাপ তোমাৰ আটাইতকৈ তোমাৰ ভাল বন্ধু হিচাপে আমি কিতাপক ল'ব পাৰোঁ। গতিকে আমি কিতাপ পঢ়িব লাগে কিতাপ কিতাপক ভাল পাব লাগে আৰু সেইখিনিএ আৰু। কথাখিনি আজি কিতাপৰ পৰা মানে কিতাপৰ বিষয়ে ইমানখিনি কথা আলোচনা কৰিলোঁ আৰু। তুমি অ, তুমি কেনে পালা আজি কিতাপৰ বিষয়ে আলোচনা কৰি?
উম, ভাল লাগিলে ভাল লাগিলে হয় বহুত ভাল লাগিলে।
অ, অ, অ। তাকে তেতিয়া আকৌ এদিন এই বিষয়ে গভীৰভাৱে আলোচনা কৰিম বাৰু।
উম, উম।
আজ আজিলে ৰাখিছোঁ আৰু দিয়া তেতিয়া।
অ', অ', হ'ব দিয়া।
অ', অ'।